অ কোৱা?
কি কৰিছা ছোৱালী।
মই শুই উঠিছো।
এতিয়া শুই আছ যে গধূলি শুব নাপায়।
উম টোপনি খতি টোপনি ধৰি আছে।
অ তই মাজুলীৰ পৰা কেতিয়া আহিলি
মই আজি মৰ্ণিং নটা বজাত পাইছোহি।
আজি ৰাতিপুৱা আহিলি গুৱাহাটীলৈ
ৰাতিপুৱা আহিলো কালি মাজুলীৰ পৰা আহিছিলো আহি কলিয়াবৰত থাকিিলৈ কলিয়াবৰৰ কুঁৱৰী তল বুলি কয় তাত থাকিলো।
অ হয় নেকি কলিয়াবৰৰ কৌতালাত কোননো আছে তহঁতৰ
আমাৰ জেঠাইৰ ঘৰ আছে জেঠাই এজনী
এই মাহটো তই বৰ ফুৰিলি যেন বাৰু ন
বহুত ফুৰিছো এই মাহটো গোটেই
ঘৰত কেই দিন থাকিব।
ঘৰত থাকিলো আহ ঘৰত থাকিলো দেই আঠ দিন মানেই থাকিছো।
বা! বহুত দিন আছ তেনেহলে? অ মই কথা এটা সুধিম ভাবিছিলো, হেৰি তহঁতৰ ভাইটি এইবা ভাওনা কৰিলে নি?
ভাওনা কয়িছিলে অ' কৃষ্ণ লৈছিলে।
অঁ দেখিছো পাই ইমান মৰম লগা হৈছে, ডাঙৰেই হ'ল ন ভাইটি?
উম' সি এবাৰ ক্লাছ টেনৰ ডেকা হ'ল আৰু। ভাল লাগিছে সজাই দিছে মুখখন পুৰা ধুনীয়াকে
অ ভাল লাগিছে দেখি, হেৰি কি ভাওনা আছিলে তাতে?
নামটো কুলাচলৰ মুক্তি লাভ'।
অ আজি প্ৰথম শুনিলো পাই এইখন ভাওনা কথা।
কুলাচল আৰু কুলাচল মানে এটা অসুৰ হয় আৰু এনেকে মুনিয়ে সাপ দিছিলে মূৰ টো ছাগলী আৰু তলকণ মানুহ আৰু এনেকে তাছত, কৃষ্ণই মাৰি পেলাই মুক্তি দিয়ে আঔ তেনেক কোৱা বেছি দীঘল ভাওনা নহয় আঢ়ৈ ঘণ্ট-
হেৰি এ তহঁতৰ তাতে কি এই ভাওনাখন প্ৰতি বছৰে পাতে নেকি?
প্ৰতি বছয়ে নেপাতে মানে আমাৰ প্ৰতি বছৰে বৰসবাহ পাতে মানে গাঁওৰ সমূহীয়াকে সবাহ পাতে আৰু ওচৰৰ অঞ্চলৰ যিমান গাওঁ আছে চবক- কে মাতিব লাগে মানে ডাঙৰ কে বছেৰেকত এবাৰেই পাতে আৰু ৰাতিলে ভাওনা কৰে গাঁৱৰ ল'ৰাবুকে আমাৰ আকৌ তাত ছোৱালীক ভাও লবল নিদিয়ে নহয় নামঘৰত।
তহঁত তাত ছোৱালী ভাও ল'ব নিদিয়ে? দিয়াহেতেন'ত কৰি আহি পাই হেতেন মাজুলীলে গৈ ভাওনা
নিদিয়ে মানে দিয়ে আজিকালি ষ্টেজত কৰিব লাগিব আৰু এনেকে বা ফিল্ডত কিন্তু নামঘ'ৰ ভিতৰত টো ভাও কৰিব নোৱাৰো। লৰাবোৰে ছোৱালী ভাও কৰে একদম দেখিবলে ছোৱালী হৈ পৰে।
অ' তাৰপা আৰু মাজুলী ক'ত ক'ত গ'লি এইবাৰ?
এইবাৰ মই প্ৰথম যোৱা দিনাখন ক'তো নগলো তাৰ পিছত পিছ দিনা ভন্টিৰ লগৰ ছোৱালী আছিলে গ'লো ৰিজৰ্ট এখনলে কিবা-কিবি খালোঁ।
অ এইবাৰ আজি ৰুমলৈ যাম হাঁ ভাদ মাহত ভণ্টিৰ ৰুমলে
অ' যোৰহাট যাব পাৰি বাৰু দূৰ হ
অ' থেকিয়াখোৱা বৰনাম ঘৰলে যাম ভাবিছোঁ।
ভালেই হ'ব বাৰু ভাত মই আকৌ এবাৰ বৰদোৱা যামহে ভাবিছিলো নগাঁওলে ভাদবাহত
অ নগাঁও যাব পাৰি, তালৈকে বহুত যায় কিন্তু তাত আকৌ আজি কালি চৰকাৰে মেখেলা-চাদৰ পিন্ধি যাব লাগে বুলি নিয়ম দি দিলে নহয়।
এনেও মেখেলা-চাদৰে পিন্ধি যাম আৰু নামঘৰলে যাম যেতিয়া ধুনীয়াকে।
অঁ এই, এনেও আধ্যাত্মিক চাদ-চাদৰ পিন্ধি গৈ ভাল লাগে ন'?
কি কৈছ?
আধ্যাত্মিক ঠাইত মেখেলা-চাদৰ পিন্ধি গৈয়ে ভাল লাগে বাৰু।
অঁ আজি-কালি আকৌ ইমান ধুনীয়া লাগে একদম বৰৰোৱাত ৰিলচ বনাই, চবেই নাচে, ধুনীয়া-ধুনীয়া লোকেশচন চত
অঁ অঁ, তাকে
ত' ফোন লনি নি নতুন ফোন?
নতুন ফোন নাই লোৱা ৰ'বা ভাবিছো ল'ম বুলি। কি মোবাইল ল জানো ভাবিছোঁ! আইফোন এটাকে লৈ পেলাও নি?
বেয়া নহয়, ময়ও ফটো মাৰিব পাৰিম। ল'লে নাথিং এটা লম বুলি ভাবিছো। ফোনটো
অ নাথিং মোবাইলটো ভাল মইও সেই পাই আছো।
হুম।
আমাৰ যে অফিচৰ অমৰ-
অ।
শুনিছা নাই? আমাৰ অফিচৰ অমৰৰ নাথিং মোবাইলটো। অমৰৰ মোবাইলটো খুব ধুন কিমান ফটো আহে আৰু কিমান পৰিছিলে বাইশ হাজাৰ নে কি আছিলে। ত' ময়ও চাইছোঁ মানে তাৰ মোবাইলটো ভাল লাগিছে। ম‌য়ো মনতে ভাবি আছোঁ ব্লু নাথিংঙে এটা লওঁ নে আইফোন এটাকেই লওঁ ইনষ্টলমেন্টত।
আইফোন এটা ল'বলে মন যায়। মিছাটো নকওঁ আইফোন ল'বলে মন যায়, কিন্তু- কিনো কৰিবি ইমান ফোনটো নচলাও নহ'লেও ন হ'লেও ভাল এটা ল'ব লাগিব।
অঁ', সেইটোয়ে, মানে ফটো ভাল আহে কেমেৰাটো ভাল কিন্তু- এনেও মানে লগত এটা এণ্ড্ৰইড মোবাইল, আইফোন থাকিলেও লাগে ন।
তা'তো ভাল তা লাগিব। নতুন ফুৰবোৰ অলপ দিনলৈহে, শুনিছ নাই? হেল্ল'। হেল্ল'। নতুন ফোনবোৰ অলপ দিনলেহে কেমেৰা ভালে থাকে। কেমেৰা বোৰচোন- বেয়াই হৈ যায়।
অ যিমানেই দিন যায় বেটাৰী আৰু কেমেৰাটো বেয়া হৈ যায়।
অঁ।
প্ৰব্লেমটো আৰু বেছিকেহে পোৱা যায়। এতিয়া মোৰ মোবাইলটো দুটা বছৰ হোৱাৰ পিছত বেটাৰীটো অলপ ডাউন মাৰিছে। অ তোৰটো কেনেকুৱা হৈ আছে?
মোৰটো দুটা ফোন আছে, কিন্তু এটাও ভাল নহয় এটা ফোন মোৰ নলাত পৰিলে নহয়, সিদিনা- বঙাইগাঁও যাওঁতে। কেমেৰাত পানী সোমাই আৰু মানে মই বেগকেইটা লৈ ৰুমত - তাৰপৰা ওলাই গৈছিলোঁ, গাড়ী আহিলে, গাড়ীত মানে মই চাইড দিওঁতে নলাত - পৰিলে। মই উলা উঠালো আৰু মানুহ এটা হতুৱাই এশ টকা এটা ল'লে, তাৰপিছত মোক - ক'লে ডিছপ্লে গ'ল বুলি, তাৰপিছত মই দুহেজ- জা দি ভাল কৰিব লগা হ'ল, কৰাৰ পিছতো কেমেৰাটোৱে পানী সোমালে একদম- পানী সোমালে একদম শেষ মানে।
অঁ', - অঁ', - অঁ', - অঁ', -। এ তই কেনেকে লৈ গৈছিলি মোবাইলটো নলাত পৰি পানী সোমাল যে, আৰু ডিছ- প্লে ফাতি আছে যদি সেই মোবাইলটো চোন কাম কৰিব নোৱাৰিবি আৰু।
হয়, ডিছপ্লে মই লগায নতুন ডিছপ্লে' খুৱাই আনছোঁ বাইছশ টকা দি।
অঁ। হেৰি কথা এটা সুধিম বুলি ভাবিছিলোঁ আকৌ পাহৰিয়ে আছো নতুনক- ফিচ জইন কৰিলি নি?
কৰা নাই ভাবিছো আৰু কাইলে কৰিম বুলি।
অ', এইবাৰ কোন অফিচত জইন কৰিলে?
কৰিম আৰু চেনেল এটা কিবা আৰু সেইবোৰ বাদ দে বাৰু, পিছত- কেতিয়াবা পাতিম।
অঁহ ', -অঁহ', - ভাল দিয়া, তেনেকে সোমাব লাগে। বাকী আৰু মাহঁতৰ ভাল?
ভালেই আৰু তাৰপিছ মই বিশ তাৰিখ! সেই শ্বিলং যাম বুলি ভাবিছোঁ ডেইট এটা! এটা চাইছিলো আমাৰ লগত নাজমা যে নাজমাক কোনোবা কাজিন এতাই নিম! কৈছিলে, তাৰপিছত মই ভাবিছিলো তাই কৈছে যে কাজিনটো যাব একৈছ,,, তাৰিখে আৰু একৈশ তাৰিখ চানডে পৰিছে ডিউটি টো যদি মিলাই ল'ব পাৰো। তোৰ সেইকেইদিন প্ৰব্লেম হ'ব নেকি নহ'লে যোৱা নহয় আৰু আমাৰ।
বিছ তাৰিখে বিশ তাৰিখে মই চাব লাগিব ৰ বাৰু অফিচো থাকিলে নহয় আকৌ মোৰ।
মানে কেলে কৈছে এটা ডেট যদি ফিক্স কৰি নলোও আমাৰ মানে কলৈকো যোৱা নহয়। মই আৰু মই ভাবিছোঁ তাই মোক কলে, তেতিয়া মই ভাবিছো তাইৰ যিহেতু কাজিনটোৱে গাড়ী চলাই যাব পিছত আমাৰ তিনিজনীক নিব। চা আমাৰো কোনোবা চিনাকি মানে আমাৰ কোনোবা ৰিলেটিভৰ কাজিন হওক বা কোনোবা,,, আমাৰ দাদা কোনোবা এটা ৰিলেটিভৰে নিব লাগিব আৰু তেতিয়া চিন্তা নাথাকে ছেফ। টি হয় আৰু ন। যাৰ তাৰ লগতো যাব নোৱাৰি ন চিনি নোপোৱা মানুহৰ লগত।
সেইতো হয় বাৰো, খালি অকলেও সেইবোৰ ঠাইত যাব নোৱাৰি আৰু শ্বিলং গলে মানে,,, বহুত কেইটা ঠাই আছে ন চাই আহিম বুলি ভাবিছিলো। তো ফটকে অকমান অফিচত যাবলৈও দিগদাৰ হয়।
মই ভাবিছো থকাতো আমি যাব নোৱাৰো তাত সেইবোৰ দিগদাৰ লাগিব আমি মৰ্ণিং,,, ওলাই দিম ভাবিছোঁ ছয়টা মানত। আৰু দিন দীঘল যিমানটা স্পট পাৰো চাই পেলাই গুচি আহিম আৰু ইমান কথা নাই। ডেট এটা ফিক্স কৰি ল'ব লাগিব নহ'লে আমাৰ মানে যোৱটো নহয় আৰু।
এই মই আকৌ মাজতে ভাবিছো এদিনৰ কাৰণে ভূটানেই গুচি যাওঁ।
নাই নাই ভূটানতকে আগত শ্বিলং প্লেন কৰিব লাগিব। মানে মই খবৰ গোটালো।
অঁ মইয়ো গম লৈছিলো কিন্তু তই ঘৰত থ থাকিলি যে সেইটো। তালে মানে কেনচেল কৰি ল'ম, মই ভাবিছিলো এদিনৰ কাৰণে ভূটানতে গৈ আহিব পাৰিলোঁ।
নাই নাই ভূটানলৈ আমাৰ যিমান শাস্ত,,, শাস্তি হ'ব শ্বিলঙলৈ গ'লে আমাৰ সিমান শাস্তি নহয়, মানে আমি ভূটান যোৱাৰ আগত শ্বিলং যাব লাগিব ভূটানতটো এতিয়া নহ'ব মানে।
তাকেই যাব পাৰিলেতো ভাল আছিলে, সুধিব লাগিব মিলাব লাগিব আকো।
মানে কি আৰু শ্বিলঙলে জুন জুলাইতে যায়।
অঁ জুন জুলাই এইটো মাহত খুব গৈ আছে, আৰু।
এতিয়া খুব গৰম আমি যদি,,, এটো যোৱাৰ পিছত শ্বিলংখনলৈ নাযাওঁ ন, পিছত যোৱাতটো যাবগে মানে। মই ভাবিছো এটা ডেট ফিক্স কৰিম, যদি তাই আমাৰ দুজনীক নিয়ে। আমি এনেকুৱা এজন বিশ্বাসী। সিমানো লগত লৈ যাম তেতিয়া ভাল হ'ব, আৰু ল'ৰা দুটা গ'লে আমাক গাইডো কৰিব পাৰিব। তেতিয়া আমি টেনচন ফ্ৰী কে আহিব পাৰিম।
বন্ধৰ ছোৱালী আছে বহুত মানুহবোৰ গৈছে ন আমাৰ পেহী ছোৱালীএজনীও গৈছে গৈছে সেইদিনাখনে।
নাই মই ভাবিলো আৰু বিনে যাম বুলি, মানে বেছি পতাটো ভাল নহয় আৰু। সময় থাকোতেই যোৱা ভাল আৰু গুৱাহাটীতে থাকি যদি শ্বিলং খনলৈও নাযাও আৰু কি ফুৰিছো।
সেইৰটোয়ে শ্বিলঙলৈ নগলেতো গুৱাহাটীত থকাটোৱেই মিছা।
এইবাৰতো যামেই আৰু মই জুলাইত। মই তই নগলেও বেলেগ ফালে মিলাম।
মোৰতো যাবলৈ মন আছে বাৰু এতিয়া মিলিবও লাগিব, পইচা - পাতি মিলিব লাগিব, বন্ধ মিলি লাগিব সুবিধাটো মিলিব লাগিব। তেতিয়া মানে যাব পাৰিম আৰু আৰু মানে অকলেতো যাব নোৱাৰো ন সেই তোৰ ঠাইত গলে মানে অলপমান, ভাল লগ হলে ভাল আৰু তই কোৱাৰ দৰে।
হয় এইটোৱে সেইটোৱে।
তেনেকে, হেৰি মাহঁতক সুধিছ নি যাম বুলি?
কিছা
মাহঁতক সুধিছ নি যাম বুলি?
কি কথা মানে মাহতৰ প্ৰব্লেম নাই খালি কৈছে ভাল মানুহৰ লগত যাবলৈ, শ্বিলঙত যি ঘটনা হৈ থাকে মানে বিশ্বিসী মানুহ নগলে যাব ব নোৱাৰি।
উম, তাকে ভয় লাগে মানে আকৌ ঘৰৰ পৰা পাৰ্মিশন ল'ব লাগিব যাবলে।
তাকেতো যাব নোৱাৰোৱে আমি দিনতীয়াকে যাম। তয়ও ইকক মিলাবি, মইও মি ওলাম ৰাতিপুৱাতে যাম তেতিয়া বেছি খৰচাও নপৰে মানে।
উম উম উইকফ মিলাব লাগিব তাৰ পিছত তেনেকে যদি মিলে যাম দিয়া।
ময়ো ভাবিছোঁ আৰু এইবাৰ শ্বিলং যাম বুলি এনেকে মিলাই - মিলাই নগ'লে মানে আমাৰ নহয় আৰু শ্বিলঙৰ পিছত এদিন ভোট টান যাম এদিন বৰদোৱা যাম।
অ বৰদোৱা আৰু মোৰতো সেই ঢেকীয়া খোৱা নামঘৰত যাবলে বৰ মন থাকিলে পায়। তাত মই ভাবিছো এইবাৰ ভাদ মাহত যদি পাৰো এবাক যাম বুলি।
যাব পাৰি খালি দূৰ হয় আৰু ন দুই তি দুদিনটাতো ল'বই লাগিব, এদিনত আহিব
তাকে তহঁতৰ মাজুলী যোৱা সময়তে ভাবিছিলো যে, তেতিয়াতো মোৰ আধৰুৱা হৈ থাকিল। ত মই ভাবিছো এইবাৰ ভাদ মাহতে যদি এটা দিনৰ কাৰণে পাৰো?
চবফালে মিলোৱাটো পচিবল নহয় ন?
সেইটোৱে সেইটোৱে।
নহয় মানে বেছি পাতি থাকিলে কতো যোৱা নহয় সেইটো কাৰণে ভাবিছো কিছুমানে সময় সুবিধা মিলাই - পেলাই আমি যাব লাগিব আৰু যেনে - তেনে।
অ খাব লাগিব। আকৌ তেতিয়া তেনেকে গ'লে আৰু ভাল লাগিব আৰু এতিয়াই যদি নাচাওঁ কেতিয়া যাম হয় নাই।
আৰু মানে থকাকেই যাব লাগিব বুলি কথা নাই লাগে আমি আকৌ থকাকে যাম সময় সুবিধা মিলিলে ন? অকল এবাৰে যে জীৱনত যাম
উম এবাৰ মানে মানুহেতো দুই, তিনিবাৰ, চাৰিবাৰ বহুত বাৰ যায় চাবলৈ। আৰু তাত বহুত কেইটা প্লেচ আছে ন গতিকে সেই ঠাইবোৰত যদি এইবাৰ যাওঁতে এটা বেলেগ চালে আকৌ নেক্সট এবাৰ যাওঁ টো এটা বেলেগ চাই উফটো মোৰ লগৰ কেইজনমান আহিছে তাতে।
অ আমাৰ মামা ল'ৰা এটাই কৈছিলে মানে বাইক লৈ গুৱাহাটীলৈ গ'লে শ্বিলং যাম বুলি তাৰ ফ্ৰেণ্ড এটাও আহিব। তেতিয়া দুই এজনী গুচি যাব পাৰিলোহেঁতেন বাইকত কিন্তু তেনেকে যোৱাতকৈ গাড়ীত গ'লে বেছি ভাল লাগিব নে কি চাই লওঁ আৰু।
ভাল লাগিলেঁহেতেন ন, ঠাণ্ডা - ঠাণ্ডা ফিলটো লৈ পেলাই?
উম।
ৰিচেণ্ট মোৰ লগৰ এজন নেপাললৈ গ'ল। মই বোলো নেপাললৈ এবাৰ যাব পাৰিলে ভালেই হয়।
আমিও নেপাল যোৱাৰ কথ কথা আছিলে খালি নেপালটো মানে য'ত মেইন জেগাটো ন ওচৰত পায় তাত চাব লগা এক কো নাই মানে? আমি গ'লে মানে দূৰলে কাঠমাণ্ডু যাব লাগিব কাঠমাণ্ডুলে বহুতখিনিয়ে দূৰ হয়।
পোক্তা চহৰ বহুত কেইটা আছে।
উম উম।
হলাতে যাবলৈ পৰা নাই মানুহে নেপাল ভূটানে আৰু ক'ত ক'ত ঘূৰিছে আৰু এতিয়া।
ঘুৰিব লাগিব আজিকালি মানুহে অকল ঘুৰাতে পইচাবোৰ ঘটে আৰু ইনভেষ্ট কৰে জেগা চাই ফুৰে, কথা শিকে।
অ সেইটোৱে আৰু আজিকালি মানুহে মানে ফুৰাটোৰ ওপৰত বেছি গুৰুত্বই দিয়া হৈছে আৰু এনোক ফুৰিব লাগে ন মানুহৰনো জীৱনো কেইদিন।